হেল্ল'।
হেল্ল'।
কওকচোন।
অ, ' অ কি কৰি আছা।
অ, ' এই তাকে এতিয়া মই ভাত বনাবৰ কাৰণে লাইছো। আপুনি কি কৰি আছে।
মই তোমাৰ ভাত বনাই হ'ল। মানে মোৰ অলপ কাম আছে। কাম সেইখিনি কাৰণে ভাতকেইটা বনাই আজৰি কৰিলোঁ হেৰি হ'ল মানে গোটৰ কাম অলপ আছিলে এই গোটৰ কামখিনি কৰিম। তাকি কি বনালা। গোটত আছো আছো তুমি আছা।
অ, নাই ন।
হয়। এতিয়াহে মানে ইয়াত মানে হেৰি আছোহি মানে এবছ হব আৰু চাকৰি ক বাহিৰে বাহিৰে ঘূৰি ফূৰোতে গোটত থাকি শিবই নহল যে
অ, 'অ, ' এতিয়া কিবা এটা সুবিধা পালে সোমাই ল'বা আৰু লগৰ যদি খালী থাকে ন গোটবিলাক যদি পোৱা সোমাই ল'বা আৰু। অকল মানে কি আৰু, কিবা এটা আঁচনি পাইছা কিবা এটা পাইছা সেইটোৱে আচল কথা নহয় আৰু। মানে কি গোটটোত থাক থাকিলে অকণমান তুমি একতাওঁ হৈ থাকিলা দুটাক ভাল কথাও পাতিলা ন।
বিচাৰি আছো মানে অ' তাকে বুলো সোমাবৰ কাৰণে ময়ো বিচাৰি আছো মানে এতিয়া সু সিহেঁতে দি আছো ভালে কৈছে হ'ব বাৰু কালি ওলালে মইয়ে দিম বুলি
অ'। অ', অ', কৈছে ন উম, লাগে লাগে।
চে চৰকাৰে দিয়ো বেলেগে এতিয়াও নিজেও মানে ন অ' বেলেগ কথা, নিজৰ এটা কিবা এটা হেৰি আহি থাকে হয় নে হয়, মনটোওঁ ভাল লাগে। ওলাই কৰিওঁ যাব পাৰি অ'।
তে সেই তাকে হেৰি হ'ল। পাৰিলে সোমাই ল'বা। দে শুনি গোটবিলাকৰ পৰা মানুহ কিমান উপকৃত হৈ যায় দেখি চাই হয়। সেইটো আৰু, এতিয়া ভাত তুমি বনোৱা নাই?
মই ভাতো বনোৱা নাই বনাম ব ওলাইছিলো আৰু তাৰ ত এনেইটো সিটো মানে হেৰি আজি কাম অলপ কৰি আছো মানে বাহিৰা। তাকে মানে সময়বিলাক গ'ল, অ'।
তাকেই, ভাতকেইটা বনাই আজৰি হ'ল মিটিংটো দুখনমান লিখিব লগা আছে লিখি লওঁ। লৈ পেলাই আকৌ ছোৱালী স্কুলৰ পৰা আহিব। আকৌ তাইৰ লগত ব্যস্ত হ'ব লাগিব হয়, উম' তুমি এনেও ছোৱালী বা ক্লাছ থ্ৰী।
অ', অ' দিয়া।
তৃতীয় শ্ৰেণী। অ' গৰম বহুত, বহুত গৰম তাত তোমালোকৰ পিনে পথাৰ চথাৰ কাম হৈছেনে নাই।
পথাৰৰ কাম আমাৰ ইপিনে কালি আৰু ৰুই আছে। ৰুই ৰোৱা কাম অ'। কৰি আছে মানুহ বিলাক আমাৰ নাই কৰা, কিন্তু এই ওচৰ পাজৰ মানে উ আমাৰ সন্মূখতে পথাৰ এখন আছে। সজা তাতে কালি সেয়া বোকা দিছে। ৰুইছে।
অ',
ভাল নন ভাল লাগিছে চাকেচ তাকে-তাকে মানে চাই আছোঁ আৰু, এবিঘা মাটি একে তিনদিন তিনিজন মানুহ এক
অ', অ', বা বহুত মানে আমাৰ ইয়াত চাৰিগৰাকী যে পাঁছগৰাকী লাগেই, তেওঁলোকে চাগে হেৰি দুপৰীয়া ঘৰলৈ অহা নাই চাগ গ ন
নাই, নাই তাত
অ', অ, অ, সেইকাৰণে পাৰিছে এনেইতো আমাৰ এবিঘা মাত দ বুলি ক'লে পাঁচগৰাকী লাগেই। ধৰ তেতিয়া সিহঁত একেৰাহে কৰিছে ন
অ' একেৰাহে কৰিয়ে থাককা দেখিছো কিন্তু, অ' তাতে মতা মানুহ যে মতা মানুহ
অ', মতা মানুহ দিয়া অ'। তাৰ পিছত এনেই তুমি কিবা, উম বোৱা কটা কাম জানা?
উম বোৱা কটাটো নাজানো দিয়ক নেকি শিকিল-শিকি মানে বৈছিলো আগতে, মা লগাই থৈ যে তাতে বওঁ আৰু মানে অলপ-চলপ ফুলো বাচিছিলো, তাৰ পৰা বিয়া হৈ যোৱাৰ পিছত মানে চাকৰিৰ কাৰণে মানে এফালে সিফালে ঘূৰি ফুৰিবলগীয়া হ'ল যে, সেইটো কাম মানে কৰাই হোৱা নাই। বোৱা কামটো আহে তেতিয়াই বিয়া হোৱা আগতে অলপ চলপ যি কৰিলো আৰু, তেতিয়াই কৰা আৰু এতিয়া মানে, মন যায় কবলৈ বেলেগে দেখি হ কিন্তু ইয়া টো পাৰিম বাকী কামখিনি যে টানি দিয়া,
অ', সেইখিনি মানুহ লাগে বাৰু, সেইখিনি কৰিব লাগে অ, তেনেকুৱা চাগে এনেকে লাগি কৰি দিয়া মানুহ নাই চাগে লগত ন?
অ' এইখিনিত আমাৰ তেনেকুৱা মানুহ নাই আৰু মানে পুৰা সম্পূৰ্ণ মানে নতুনকে ক নিচিনাই হ'ব এইটো ইমান দিন হেৰি, কোৱা নাই যে মান অ', তেতিয়াও সৰুতে ছোৱালী যেনেতেন মায়হত তাতে বয় মানে তাতে বহো সেয়াও মানে।
উ'ম, উ'ম আজিকালি তাতে আকৌ হেৰি ন। অ'। সেইটো হয়, বহিবওঁ নিদিয়ে সূতা ছিগিব।
আহ আহ বহিবওঁ নিদিয়ে এক বাৰে অ', হয় কথাটো হয়, হয় কথাটো। তেনেকে কয় সেইটোৱেই তাৰ ভিতৰতে কিবাখিনি বেয়া কৰি থৈ আহোঁ। আকৌ ভাল কৰি দিয়ে সেনেকুৱা।
কেই কিমান কথাওঁ শুনিব লাগে। একে হয়।
শুনিবওঁ লাগে অ, সচাকে কাপোৰ বোৱাতো ভাল কাম। কিন্তু দেই। টো জানিলে আজি এতিয়া মানে যুতিয়ে যুতিয়ে মানে বৈ থাকিব পাৰিলো হয় উম। নিজেও মানে পিন্ধ যে বোৱা কাপোৰ বিলাক। বহুত চলিছে তো এতিয়া
লাগে যিমানে তুমি, অ' হয় হয় পিন্ধাৰ তোমাৰ গাম্ভিজ্যটা আছে, আৰামো লাগে পিন্ধি। হয়ে নহয় বাৰু? ভাল লাগিব আৰু, তাৰপিছত আকৌ এনেই ঘৰত এনে কোন ক'ত, মই তোমাৰ সে তাকে সেইখিনি লিখিও আছোঁ অকণমান হিচাপো কৰি আছোঁ, তোমালোক? কথাও পাতি আছোঁ এইটো পাৰি আৰু কথা পাতি পাতি কৰিবলৈ সেইটোতো লাগি আছো পাৰি পাৰি মানে চাই চাই তোমাৰ টুকিব লাগে আৰু সেইটোৱে কথা উ গোটৰ মই প্ৰেচিডেন্ট মানে সভাপতি চছেক্ৰেটাৰী নহয় কিন্তু মানে আমাৰ মকাবিলাকে চবেই হটা বটা লিখোঁ আৰু ইজনেও লিখ সিজনেও লিখ চবে লিখো খুৱাওঁ
অ' অ' তেতিয়া সোনালে
সোনকালে হয় আহ অ' তেনেকুৱা হয় যে সেইকাৰণে এতিয়া আজি ধৰা নৈশ তাৰিখ হলেই আৰু আমাৰ আঠাইছ তাৰিখে মিটিং হয় মাহৰ শেষত-
অ' আত্মসহায়ক গোটনে এইটো?
দ আত্মসহায়ক গোট এই মাজতে যে হিমন্তই দহ হেজাৰকৈ দিছিলে।
আহ আহ।
ত্ৰিছ হেজাৰটো তেতিয়াহে পাম আকৌ এইখিনি দেখাব পাৰিলে।
অ' আকৌ এল আই চিও খুলি আছে হ'বলৈ ন তাতে এতিয়া? অ' অ' নিজৰ লগত কথা।
মই থওঁ, মই নথওঁ। বা চবেইটো এতিয়া, এতিয়া শুনা এতিয়া দেখা দেখিলে খুলিমে এ ন- যদি আমি সেই টাইমতে দিব নোৱাৰো। হয়। সেইটো এটা ডাঙৰ কথা হব নহয় যিমানে অকমান নগন্যয় হলেও- পৰিমাণটো, আমিতো দিব পাৰিব লাগিব।
দিব পাৰিব লাগিব হয় কথাটো।
পঁচিশ হাজাৰ এটা দিব তাৰ পৰা আকৌ পঞ্চ- ছ হাজাৰ দিব। মই তাকে ভাবি ভাবি আছিলো আপুনি ফোন কৰাৰ আগত- কি বনামলো হ ভেজ- ভাবিব লাগে।
ভাবিব লাগে ভাবিব লাগে আমি ৰান্ধনীয়ে বস্তু খিনি পঠা পাকঘৰত দেখিলেও কোনটো লগত কি মিলিব গৰমত- বনালে কোনটো আৰাম- পাব খায়।
অ অ সেই তাকে মোৰ বহুত দায়িত্ব নিজে খাও নেখাও নিজে যি-
নিজে খাওঁ নেখাওঁ, উম - ল'ৰা ছোৱালীয়ে কি খে আৰাম পায় মানুহজনে কি ভাল পায় - ভাল পায় শাহু ব শাহু বয়ে কি ভাল পায় চবতটো চিন্তা কৰিব লাগে আমাৰ ৰান্ধনীৰ মানে সোৱাদতটো আমি পাহৰিয়ে যাওঁ আৰু-
পাহৰিয়ে যাও আমাৰ নিজৰ পচন্দতটো বনাব। অ' নিজৰ পচন্দতটো মানে পাহৰিয়ে যাও যে এইটো ভাল পাওঁ মই নিজে খাই কিমাননো বিধে - বিধে বনাব হয় নিজে বেয়া পোৱাতো সিহঁতে ভাল পোৱাতো বনাবই লাগিব।
বনাবই লাগিব।
পচন্দতটো বনামেই যেনিবা সিহঁতেতো সেইটো ভাল নাপায় আকৌ সেইটোও ভাবিব লাগিব, আহ হয় হয় কথাটো সচাকে দেই মায়েকী মানুহৰ জীৱনটো বেলেগৰ ওপৰত সদায়।
উম।
আপুনি ডাঙৰ চাকৰি কৰাবলাকো মানে চবৰে একেই গতি।
আৰু এ তোমালোকৰ এনেই মই হেৰি বনালো তোমাৰ এই মাক মাছ আছিলে কালিৰ। তাৰ পছতে টেঙা বনাম বুলি ভাবিছিলো। কিন্তু আকৌতি মাছটো পিছদিনাখন টেঙা খাই বেয়া লাগে যে সেইকাৰণে অকমান অ মানে ৰাতি আনা মাছ যদি ভাজি থৈ দিওঁ পিছদিনা টেঙা খাই বেয়া লাগে আৰু সেইকাৰণে অকণ মছলা বনালো উ মছলা বনালোঁ। তোমাৰ হেৰি দি আলু দি বনালোৱা বনাই পেলাই এয়া ৰঙালা তে চব্জি অকণ বনালোঁ আৰু
অ ভালেই দিয়ক ভালেই দিয়ক আপোনালোকতো সেইপিনে উ হেৰি ইয়াৰ আ পাৰ্ক এখন যে খুলিছে এতিয়া নতুন কে জুঙাল
অ আহ আহিছা নেকি তাত
নাই যোৱা নাই আহে ভণ্টিয়ীয়ে কৈ আছে। স ধুনীয়া হেৰি কৰিছে। আহিবি এই চাবিহিচোন ন আহিলে। বৰ ধুনীয়া মানে আগতকৈ বৰ ধুনীয়া কৰিলে আমাৰ ওচৰতে বুলি কৈছে উম মইলো যাব লাগিব ৰ বোলো ওচৰ বস্ত বস্তুবিলাক
অ-অ এতিয়া আমি ওচৰত হৈছে কাৰণে আমি অকণমান হেৰি নকৰো হয়। যি দূয়ে মানুহে সেইটোকে বহুত দি চাইহি হয়নে নহয় বাৰু উম, সেইটোয় মানে সেইবিলাক আগৰ মানে কি আৰু বুৰঞ্জীৰ লগত মিল খোৱা বস্তু
অ-অ সেইবিলাক চাব লাগে ল'ৰা ছোৱালীকো দেখাব লাগে। উম, তেতিয়াহে ল'ৰা ছোৱালী আগলৈ এইবিলাক মনত ৰাখিব দেখিলে যিমানে নপঢ়ক কিতাপত এবাৰ যদি দেখে তেতিয়া মনত মানে ৰৈ
অ, দেখা আৰু শুনাৰ লগত এটা পাৰ্থক্য আছেতো ন উ হয়-হয় তাৰ পাছতে
তাৰ পৰা এতিয়া, ল'ৰা ছোৱালী দুটাতহে আহিব নে তিনটাত?
এটাই দুটা পোন্ধৰ পাবহি আৰু। পোৱালে এ ধাৰতি আজিকালি আকৌ চব ককা স্কুলত ভাত দিয়ে যে খাবলে আমাক খাবলে মন নকৰে কিন্তু মা নাচন ভয়তে কেতিয়াবা খায়। কেতিয়াবাকৌ মই কৈ আহো বাই দিব খাবলৈ তাই ম নাই মোক কৈ দিয়া তুমি কৈ থৈ আহিবা বাইদেউক নহলে বাইদেৱে মোক খাবলে দি থাকে এনেকে কয়। বাৰু ঠিক আছে। কেতিয়াবা আকৌ ফোন কৰিম দিয়া কথা পাতি ভালো লাগিলে ন হ'ব দিয়া।
অ' অ'